অ' কোৱা
শুনিছা শুনিছা ন
শুনিছো শুনিছো পুৰা মজাকে
অহ! কি কৰিছা?
এনেই, ভাবি আছো তাৰমানে। ক'ত ফুৰিবলৈ যাম, ক'ত নাযাম, এইবাৰ মানে দুহেজাৰ ছাব্বিছ চনত ক'তো ফুৰিবলৈ যোৱা হা নাই। দুহেজাৰ পঁচিছ চনত ধুনীয়াকে আনিনি গ'লোঁ। এইবাৰ তাকে ভাবি আছোঁ দ যাওঁ নে ক'ত যাওঁ। উম, যোৱাবাৰ আনিনি গ'লোঁ মানে। বঢ়িয়া লাগিলে।
বহুত দিন হ'ল তেনেকে, ফুৰিব যোৱা হোৱা নাই। যাম যাম কৰোঁতে মানে, এফালে মিলে এফালে নিমিলে, তেনেকৈ কৈ কৈ মানে যোৱাই হোৱা নাই।
হয় হয়।
উম।
তাকে এইবাৰ যাম বুলি ভাবিছো, কি হয়।
ক'ত যাম বুলি ভাবিছা বাৰু?
ক'ত যাও এতিয়া মানে, ডেষ্টিনেশ্যনতো থিৰাং কৰা নাই এতিয়ালৈকে।
হয় হয়, তুমি আনি নাই যোৱা নহয় ন'?
আনিনি যোৱা নাই, ভাবিছো এবাৰতো যাব লাগিব বহুত ধুনীয়া জেগা। অ', তুমি বোলে যোৱা বছৰ গৈছিলা বোলে কিবা কামত, কোৱাচোন কেনেকে লাগিলে ঠাইখন?
অ'। এতিয়া ঠাই
গোটেই মানে কেনেকে জাৰ্নিটো কৰিলা, কিমান টকা খৰচ হ'ল, কৰ' পৰা কেনেকে গ'লা, কি কাৰণে গৈছিলা বা ফুৰিবলে গৈছিলা, নে কিবা কামতে গৈছিলা। গোটেইখিনি কথা মানে একদম বিতংভাৱে মানে অলপ জানিব মন গৈছে মানে। কাৰণ আনি নিদো, ময়ো যোৱা নাই। অ এনে শুনি থাকো আনিনি আনিনি গোটেই পাহাৰ পাহাৰ বোলে, মাজতে বোলে কেতিয়াবা বোলে পাহাৰ খহি আহে, আকৌ বোলে এডোখৰ এডোখৰ বৰফ পৰে, এডোখৰ বোলে ঝৰ্ণা পায়। উম আকৌ বোলে সেইফালে কোৱা চীন চীনৰ বৰ্ডাৰ। পাইগৈ বোলে এনেকে মানে কথাবিলাক শুনি থাকোঁ। আনি নট বৰফ পৰে, কিবা পৰে
একশ্যৱেলি আমি এতিয়া জুলাই আগষ্ট মাহত গৈছিলো। ত' আমি বৰফ নাপালো বাৰু। অ' এতিয়া আকৌ মই প্ৰথমৰ পৰা কৈছোঁ।
হু, হু।
এই মোৰ লগৰ এজন মানে এই ডিফেন্স কোটাত এই ঠাণ্ডা দিন কেইটাত কাম কৰিবলৈ যায় মানে হয়টো ইণ্টাৰভিউ দিবলৈ যায় আৰু।
অ'।
হয় তাৰ লগতে মানে ময়ো গৈছিলো এবাৰ। মই ডিফেন্স ট তাত ইণ্টাৰভিউ দিবৰ কাৰণে যোৱা নাই বাৰু। মই তাৰ লগত এনেই ফুৰিব গলো, সি তাৰ কামত গৈছে মই -মে এনেই তাৰ লগত ফুৰিবলৈ গৈছো মানে। আমি দশ পোন্ধৰ জন গৈছিলো। অহ তাৰ পিছতে এতিয়া, সি লগ ধৰিলে মই গলো তাৰ লগত। অ', প্ৰথম ঘৰৰ পৰা ওলাই গ'লো ধুনাকে তেল চেল ভৰাই মেলি ফুল টেংকি, মোৰ মানে টায়াৰটো চেঞ্জ কৰিবলগা আছিলে পিছফালৰ, এইটো আগদিনাই ওলাই গলো আমি আগদিনা ওলাই গৈ মোৰ পিছফালে টায়াৰ চেঞ্জ কৰি মেলি কাৰণ ইমান দূৰ যাবলগীয়া আছে ন নতুন টায়াৰটিও লাগে। তাত মানে, অকমান ৰিক্সি জেগাৰ হয়। তাতে শিল পাহাৰ এৰিয়া শ্লিপ। মাৰিলে মানে এতিয়া, যদি চকাটো ঘাট চাত নাথাকে শ্লিপ ত্লিপ মাৰিব কাৰ মাৰিব ন সেইফালে মানে আমি ধুনীয়াকে বাইক বিলাক বনাই মেলি গৈছিলো। ত' এদিন আগদিনা ওলাই গৈ সেইখিনি কৰিলো, পিছদিনা আমি জাৰ্ণি ষ্টাৰ্ট কৰিলো তোমাৰ চাৰিটা পাঁচটা মান বজাৰ ষ্টাৰ্ট কৰিলো, তাৰ পিছত অৰুণাচল কি বুলি কয় এইটো শান্তিপুৰ গেট অৰুণাচল যোনখন আমি অৰুণাচল এণ্টাৰ কৰিম আৰু এটা গেট পাছ বনাবলগীয়া হয়, তাত মানে দছটা বজাত খোলেহে, ত আমি তাত পাই গলোগে আঠটামান বজাত পাই গলগে প্ৰায় এক ঘন্টা দেৰ ঘন্ট মান আমি ৰখি মেলি পাঁচখন পাইছো, আমি চৈধ্য় পোন্ধৰটা মান কৈছিলো। ত' মাছখিনি বনাওঁতে অলপ দেৰি লাগি গ'ল। অ', তাৰপিছতে অ', তাৰ পিছতে উম ৰয়িং সোমালো ৰয়িং সোমাওতে বৰষুণ পালো অসমত নাই একটো পাল বৰষুণ নাই অসমত কিন্তু ৰয়িং পাওঁতে পুৰা ধুনীয়াকে বৰষুণ পাই গলো আৰু। ভিতৰত গৈ আছো পুৰা বৰষুণ তিতি, তিতি, তিতি, তি মই ৰেইনকুট পিন্ধি গৈছিলো, কিন্তু গোটেই লেপ জেপ হৈ গলো মানে। আকৌ আগষ্ট মাহত গৈছিলো এইটো উম। জুন জুলাই আগষ্ট এইবিলাক পুৰা ধুনীয়াকে খেতি বাতি কৰা ছিজন পুৰা বৰষুণ গৈ পালো, তাৰপিছত ৰই পাৰ হৈ গৈ মায়েদিয়া পালো। মাই দিয়া মানে বহুত বৰষুণ একো মুনিয়ে নাপাওঁ হেলমেট গ্লাছ মাৰিলেও তোমাৰ মুনি নাপাও গ্লাছখন যদি খুলি লওঁ তেতিয়াহ'লে আকৌ চকুত পানী সোমাই। উপায় নাই এনকে কষ্ট মচ বোলো তাৰ পিছত আহ পালোগৈ হেৰি এইডোখৰ কি কয় হাই একদম একেবাৰে টপ মানে এইটো কিছিলে কি আছিলে মই পাহৰি দেখিছো মানে। নহয় নহয়, এইটো কয় মায় দিয়া, মায় এতিয়া ৰখিলো বেট তি তিতি বহুত ঠাণ্ডা লাগিলে। তাতে ভোকো লাগিলে। তাত মাৰি দিয়াত মানে এখন ধুনীয়াকে হোটেল আছে। পুৰা মানে অৰুণাচলী ষ্টাইলত খানাটো খালো এ বঢ়িয়া লাগিলে মানে, তাতে আকৌ ভোকত আছিল। তাত আমি? গোটেইখিনিয়ে গাহৰিয়ে খাইছিলো, কিন্তু লাষ্ট মোৰ মোৰ আৰু বেলেগ এজনৰ কাৰণে চিকেনহে পালো গাহৰি শেষ তাৰমানানে।
প্ৰাইজ বিলাক কেনেকে?
প্ৰাইচ বিলাক এতিয়া ক'ম। ইমান ক'ম বুলিও ক'ব নোৱাৰি বেছি বুলিও ক'ব নোৱাৰি মানে টু ফিফটি পাৰ পাৰশ্যন মানে। গাহৰি লগত খানা বঢ়িয়া আছিলে। দাল, ভাত, গাহৰি আৰু কিবা চব্জি এখনমান আছিলে, এ মজা লাগিছিলে তাৰমানে খাবলৈ।
হোটেল ধাবা নে ৰেষ্টুৰেণ্ট কেনেকুৱা টাইপৰ আছিলে?
এতিয়া ইমান ওপৰতটো ৰেষ্টুৰেণ্ট বুলি ক'ব নোৱাৰি ধাবা বুলিও কব নোৱাৰি। এতিয়া কি বুলি ক'ম বা হোটেল নিচিনা কবলেও অলপ অৰুণাচলী ষ্টালী। ত' তাত ভাত পানী খাই বৈ একেবাৰে আনিনিলৈকে গ'লো মানে, মাজতে লেণ্ডশ্লাইড হ'ল দেৰ কিলোমিটাৰ মান একদম হাইতট খহি আহিলে মাটিৰ তললৈ। অ' তাত আমি তিনি ঘন্টামান, মাটি আই আছিলে ৰাস্তা বনাই আছিলে, আমি তাতে তিনি ঘটামান ৰখি দিবলগীয়া হ'ল, মই আৰু তাতে টোপনি গ'লোগে আৰু প্ৰায় কিমান কিলোমিটাৰ প্ৰায় দুশ দুশ ডেৰশ কিলোমিটাৰ মান পাহাৰ বগাই বগাই বগাই বগাই বাইকে আৰু গৈ গৈ গৈ গৈ সিমাই খিনিত লেণ্ডশ্লাইড হৈ গ'ল। মায়াদিয়া পাৰ হৈ, হাই ৰোডত, তাতে মই এ ৰখি থাকোঁতে টোপনি গ'লোগৈ আৰু শুই শুই দিছিলো ধুনীয়াকে টোপনি গ'লো। ভাবিছো আৰু এতিয়া যদি মই ঘৰলৈ যাব লগীয়া হয় কেনেকে যাম, ঘৰলৈ যোৱা আশাওঁ নোহোৱা হৈছে। আনি নিও নোপাইছোগে তাপ তাৰপাছত দেৰ কিলোমিটাৰ মান ৰাস্তা মাটি খঁহি আছিলে যেতিয়া, একদম তলৰফলৰ পৰা যাবলগীয়া হ'ল। ৰাস্তাটো পুৰা পুৰা টাউন মানে পৰা গৱাটো পুৰা হেলনিয়ান ন থিয়, থিয় পুৰা থিয় ফাগে নামি যাবলগীয়া হ'ল দেৰ কিলোমিটাৰ উঠি মেলি আনি নি পালোগে আৰু ৰাতি দহটামান বাজিলৈকে চাগে, দহটা নহয় চাৰে আঠটা মান বাজিলৈকে ৰাতি তাৰপিছতে হাইৰোডত জমফালে, জমফালে, জমফলে এই সেই মেথুনটো দেখিলো, বহুত আছে মেথুন তাত অৰুণাচলী বিলাকে খাইও বোলে। বহুত ডাঙৰ ডাঙৰ মিথুন আছে। ত' ৰাতি চাৰে আঠটা মান বজাত আনি নি পালোগে খাই বৈ ধুনীয়াকে সেই ন শুয় থাকিলো আৰু অ' তাত তাৰপিছত পিছদিনা উঠিছো ধুনীয়াকৈ ইফালে চাইছো, সিফালে চাইছো এই ধুনীয়া পৰিৱেশ পাহাৰৰ মাজত নিজেও পাহাৰৰ ওপৰে আছো। এনেকুৱা লাগে যে মই পাহাৰৰ ওপৰত থকা নাই, বাকী চব ফালে পাহাৰ আছে মই হে কিন্তু আমিও যোনবিলাক চকুৰে যোনবিলাক পাহাৰ দেখি থাকো, সেনেকুৱা পাহাৰ তাতে মই উঠি আছিলো, কি বঢ়িয়া উফ্ মজা লাগিছিল তাৰমানে তাৰ পিছতে আমি লগৰজন দিনত গ'লগে হেৰিলে এই ইণ্টাৰভিউত দিবৰ কাৰণে সেইটোৱে মানে এটা নাম্বাৰ, ক'ড নাম্বাৰ নে? কি বুলি নাম্বাৰ এটা দিয়ে মানে পিছদিনা ইণ্টাৰভিউ মাৰিবৰ কাৰণে সেই নাম্বাৰটো আনিবৰ কাৰণে গ'ল মই থৈ আহিলোৱে। ইতিয়াতে অকণমান দেৰি ৰখিলে মই আহি টোপোলা লৈ আহি পিছত আহোতে আকৌ জয় আহিলে। আৰু বঢ়িয়াকে মই, চাই মেলি ধুনীয়াকে ইনজয় কৰি আছো আৰু, ইফালে পাহাৰ, সিফালে পাহাৰ এই ডাৱৰ ওচৰতে অহ সেইদিনা এনেকে গ'ল, তাৰ পিছদিনা মানে হেৰি গ'লো আমি অ', কি বুলি কয় এইডোখৰ, এইখন আনিনি ধুনীয়া ৰিজৰ্ট আছে, যে তুমি শুনিছা চাগে ৰিজৰ্ট খনৰ নাম কি ইকো ভেলি নে কি বুলি নাম আছিলে পাহৰি থাকিলো ৰ'বা। ৰিজৰ্ট খনত গ'লো। ধুনীয়াকে তাত ইণ্টাৰ কৰোতে ফিফটি ৰুপিচ লয় মানে তাত যাওতে-যাওতে পুৰা ঝৰ্ণা আছে।
মানে বহুত ডাঙৰ, ডাঙৰ ৱাটাৰফল যিটো ঝৰ্ণা হয় নাই? তেনেকৈ মানে যেনেকৈ আমি মোবাইলত দেখো বা ইউটিউবত দেখো, কেতিয়াবা মানে তেনেকৈ সেই একেই ডাঙৰ ডাঙৰ ঝৰ্ণাবিলাক তেনেকে থাকেনে?
একদম তেনেকুৱা, তেনেকুৱা আমিতো ওচৰত নাপালে বাৰু ওচৰত পোৱাবিলাক ইমান ডাঙৰ নাছিলে, কিন্তু আমি এনেকুৱা লাগে ইমান ডাঙৰ ঝৰ্ণাতটো ইমান পাহাৰৰ পৰা পৰা পানী বিলাক আহিছে কৰ পৰা এ' বহুত ডাঙৰ ডাঙৰ ঝৰ্ণা আছিলে মই ফটোত ফেচবুকত আপলোড কৰি থৈছো তুমি চাব পাৰা। অ', বহুত ডাঙৰ আৰু এই তাৰপিছতে একেবাৰে প্ৰায় এশ কিলোমিটাৰ মান ডেৰশ কিলোমিটাৰ মান গ'লে আৰু চীন পাম আৰু চীনৰ বৰ্ডাৰৰ ওচৰত মানে।
কাললৈ গাহৰি, গাহৰি খাবা নেকি কালি?
গাহৰিটো খাব লাগে কালি।
অ।
তাত মানে অ', - অ, মানে অ', গাহৰিটো খাব লাগে ।
উম, কাইলে গাহৰি আধা লৈ আহো বুলি ভাবিছো।
হয় হয় হয়, আহিব লাগে।
তুমিয়ে বনাবা, তুমি ভাল বনোৱা শুনিছো।
এই মই বেছি এনেকে বনাব নাজানো বাওঁ।
উম।
বাকী, এনেই নৰ্মেলি আৰু
তুমি কি খাই ভাল পোৱা? ড্ৰাই ফ্ৰাই নে কাৰী?
মই কাৰীয়ে খাই ভাল পাওঁ বাওঁ।
মানে কাৰি যদি খোৱা, আলু দি পেলাই এনেকে মানে জুল কৰি পেলাই বনাম নেকি?
অ', এনেকে জুল তোল দি মেলি কাৰী হলে মানে, দালি-চালি নহলেওঁ হয় মানে। ত' সেইকাৰণে মই প্ৰি কৰো আৰু দালিটো এই কি বুলি কয় আহ কাৰিটো
তুমি কণ বিলাহীৰ লগত গাহৰি খাই পাইছা?
পাইছো পাইছো, মজা লাগে মজা।
লাইৰ লগত?
বাইৰ লগততো এ, খাই থকাই হয় বাৰু।
কচুৰ লগত।
কচুৰ লগত খাবলৈ মন গৈছে মোৰ, একদম কচ লগত একদম ৰগৰ ৰগৰী খাবলে মন গৈছে।
অ', এ, তিল-গাহৰি যে, খুব ফেমাচ হৈ আছে, ডিব্ৰুগড়ত যে এটা, কি নাম আছিলে? কি
এইটো বিতুপন চেতিয়া ন?
হয় হয়।
হয় হয়।
গৈ পাইছা তাত খাবলে কেতিয়াবা? আজিকালি বোলে নতুন এই ৰেষ্টুৰেণ্ট নে কি এখন খুলিলে, কি নাম কৈছিলে?
লেংদন, লেংডম নে কি খুলিলে? হয় হয়, নাই খাই পোৱা নাই বাওঁ তাত। দে ঠিক আছে তুমি লৈ আনিবা কাইলৈ, ধুনীয়াকে খাম ন?
তাকে তাকে, কাইলে মই গাহৰি আধা কেজি লৈ আহিম। তুমি মই, তুমি বনাবা, মোৰতো আহোতে দেৰি হয় ন।
উম। ঠিক আছে তেনেহ'লে ন?
তাকে ফোনটোতো কাট নাই খোৱা কি কৰো? এনেই কথাটো পাতি থাকো নে আৰু নে কাট খোৱালৈকে ৰখি থাকো? নে কাটি দিওঁ?
এ, কাটি দিয়া কাটি দিয়া। মই মানে অলপমান কিবা কিবি অলপ কৰিবলৈ আছে।
ঠিক আছে। ঠিক আছে।